হেল্ল'
আহ বাইদেউ নমস্কাৰ
অ নমস্কাৰ নমস্কাৰ কি কৰি আছা তুমি
মই চাহ পানী খালো এতিয়া এনে বহি আছো ৰাতিৰ ভাত বনাম আৰু অকমান দেৰিকে
ময়ো এই চাহ তাহ খাই পেলাই চাহ তাহ খাই পেলাই এই অকমান বহিছো আৰু তাৰপিছত ভাত বনাবতো লাগিবই একে চেম এ চবৰে একে টাইমতে খানা বনাব লগা হয়
হয় দিয়ক আপুনি এনে কেইটামানত ভাত খাই
আমি ৰাতি সোনকালে খাওঁ এনে সোনকালে খোৱাাতোৱে ভাল
অ তাকে
মচালে হয়
অ অ
নটামান বজাত খাও আৰু
অ ভালেই দিয়ক অভ্য়াসতটো বেছি দেৰিকে খালে আকৌ বেয়া হয় ন
কেতিয়া বা দিন দুদিন দেৰি হয় আৰু কিবা কাৰণত উ ইফাল সিফাল হ'লে আৰু কেতিয়াবা কৰিব পৰা অহা দেৰি হয় বা ঘৰত আলহী থাকিলে বা কিবাৰে সেইদিনাখন অকনমান দেৰি হয় আৰু গা চা বেয়া হলেও দেৰি হয় এনে নটামানত খাৱে আমি।
অ' ঠিকে আছে এনেকুৱা টাইমতে খাব লাগে। আমিও আগতে দেৰি হৈছিল আহ এঘাৰ এঘাৰটা নাবাজে বাৰু দহটা মানত খাইছিলোঁ, তেতিয়া মাৰ মানে অকমান অসুখ হৈছে, প্ৰেচাৰৰো প্ৰব্লেম আছে আৰু অলপ মান মানে বয়সৰ কাৰণে নেকি অকমান অস সুষ দেখা দিছে আৰু সেইকাৰণে আজিকালি আমিও সোনকালে খোৱা কৰিছোঁ চাৰে নটা মান ভিতৰত খাই মানে আজৰি হওঁ আৰু
সেই আমাৰো সেই একে কাৰণ। এনে মোৰ এই হাজবেণ্ডৰ অকমান মানে এইটো যে উচ্চ ৰক্ত চাপ যে খাই মানে টো বেছি আৰু অ' অ' অ'। এইটোয়ে আৰু আজিকালি বেমাৰ বিলাক গমেই পায় আহিছা নহয় এইটো
অ' তাকেতো আগতে আমি গমেই পোৱা নাছিলোঁ এইবিলাক কথা সোনকালে খালে যে ভাল, চেনি খোৱা বেয়া। আজিকালিৰ মানুহখিনিহে মানে আগত কে অলপ ইমান গৱেষণা কৰি কেনে গ'ম পোৱা গ'ল যে ইমান বেয়া, বেয়া। অভ্যাস আছিলে আমাৰ আগতে। ৰাতিপুৱা উঠিয়ে চাহৰ লগত বিস্কুট খোৱা। হয়।
মানে কি হৈছে এ এনে আগৰ দিন চাৰে সাতটাতে এ মানে সাতটা ত্ৰিশ মানতে ভাত খাইছিল। আমি ভাবিছিলো যে আগতে পোহৰৰ ব্যৱস্থা নাই বেছি সিকানে সোনকালে খাই লৈ থাক তে সেইকাৰণে আৰু আজিকালি ঘৰৰ ভাল অৱস্থা আছে, হেৰি আছে সেই ভাবে যে তে পাত তাইৰ তাৰচত হেৰি আৰু মানুহ বহ বহুত উন্নত কিন্তু সেইটো শৰীৰৰ কাৰণে ভাল হৈছিল। সেইটো মানুহ ভবা নাছিল আৰু।
অ', তাকে।
এতিয়া লাহে লাহে আকৌ বুজি পাইছে যে। অ', এইটোতো অকল হে চ হেৰি নহয় আৰু। অ'। বুজ মানে এইটো সেটোৰ কাৰণে হয়, হয়, এতিয়া আকৌ নতুন নতুনকৈ এইবিল বস্তু আহিছে কিন্তু বহুত মানুহ।
অ', অ', আহিছে। আজিকালিৰ ল'ৰা-ছোৱালীবোৰো নিজৰ স্বাস্থ্যক লৈ যত নকৰে, ভাল লাগে দেখি।
অ', অলপ অলপ ডেভলপ পাইছোঁ বাৰু। অ', গোটেই উ, গোটেইবিলাকে এইটো হোৱা নাই। দুই চাৰিজনক মানে গম পোৱা যায় যে তেওঁলোক অকমান বুজি পোৱা হৈছে।
হয়, হয়।
বাকী ঠিক হ'ব আৰু।
অ' তাকে মই শুনিছোঁ আপোনাৰ ল'ৰা জনেও বোলে বিস্কুত নাখায় নেকি উম, ময়দাক
ভাল দে হৈছে বিস্কুট কমাইছে বুলিয়ে ক'ব পাৰি হয়। কমোৱা বুলি ক'ব পাৰিছো। কেতিয়াবা আৰু এখন দুখন খোৱা বেলেগ কথা কিন্তু। আগত যেনেকুৱা আছিল মানে এক পেকেট খাইয়ে দিয়ে এ সেনেকুৱা ন আৰু। কেতিয়াবা এখন দুখন একো নহয়। কিন্তু এই ৰেগুলাৰ চিষ্টেমটো নাই আৰু তাইৰ।
নাই ৰ, বা বৰ ভাল কৰিছে দেই। হয় হয় বহুত ভাল অভ্যাস এটা গৰ কৰি তুলিছে অ
আমি আমি বাৰু তাক এনেকুৱা একো কোৱা নাই নিজে নিজেই বুজি অ বুজি পেলাই মানে ভাবিছে কি নাই নাখাওঁ মোৰ দেহাটোৰ কাৰণে এইবিলাক বেয়া ক্ষতিকাৰক বুলি বুজি পাইছে বাৰু হয়
পাইছে ইমান কম বয়সতে
অ সেইটো ভাল কথা অৱশ্যে প্ৰত্যয়েকে এনেকুৱা বুজি পালে মাক দেউতাকৰ অকমান
চিন্তাটো কমিব আৰু অ ঠিক
কমিব কমিব এইটোৱে বাকী তুমি পিছে খোৱা নে নোখোৱা
মইয়ো আজিকালি তেনেকে ঘৰত আনাই নাযায় বিস্কুটটো আগতে খাইছিলো বাৰু আগতে ঘৰত এক পেকেট হলে থাকে এতিয়া আমাৰ ঘৰত এই দহ দিন মান হল বিস্কুট আনাই যোৱা নাই তেনেকে আজিকালি বজাৰ কৰাই নহয় মাহৰ বজাৰ সেইকাৰণেও
আমাৰ হয় কিন্তু তোমাক ক'লে বিশ্বাস নকৰিবা তুমি আমাৰ এক মাহত বিস্কুট আৰু ভুজিয়া বুলি আমাৰ খৰচ হৈছে মানে চাহৰ লগত হোৱা বস্তু হিচাপত আমাৰ বিস্কুট ভুজিয়া নামত চাৰি হাজাৰ টকা গৈছিল আগতে মই কিন্তু মিছা কথা কোৱা নাই সচা কথা কৈছো মই চাৰি হেজাৰ টকা যায় একদম মানে আমাৰ মানে এই হিচাপ থাকে প্ৰ এইটো বস্তুত আমি কিমান খৰচ কৰো চাৰি হেজাৰ টকা যিটো খৰচ হয় আমাৰ আজি আজি আমাৰ এমাহ বুলি ক'ব পাৰি আৰু এমাহ হ'ল আমাৰ দেউতাকে এক টকা বিস্কুটৰ নামত খৰচ কৰা নাই কিন্তু বাৰু মই নকৰা নহয় দিয় দিয়া বুজি মানে মই দুই এপাকে মানে খাব মন গলে মই নিজে লৈ লও আৰু কিন্তু মোৰ বাচ্চাটো আৰু হাজবেন কেক অ বিস্কুট নাখায়
অ ভালে কৰিছে সেইটো বাৰু হয় দিয়কচোন কেতিয়াবা ইচ্ছা যাব লাহে লাহে কমালেই হ'ল আৰু সেটো অ অ
অ মই খাওঁ মই খাওঁ মিছা কথা নকও এই মোৰ হাজবেণ্ড আৰু বাচ্ছা নাখায় কিন্তু তাৰ তাৰ কাৰণত কিন্তু এইটো নহয় যে চাহত বেলেগ বেলেগ বস্তু চাহৰ নাখাই বেলেগ মই পিঠা চিঠা বনাই দিওঁ
অ ঘৰত বনোৱা বস্তু বনাই দিয়া হয়
তাত পিঠা নিচিনা সেনেকুৱা গাখীৰ দি পেলাই এনেকা পিঠা বনাই দিওঁ কেতিয়া মালপোৱা বনাই দিওঁ কিবা কিবি বনাই দিওঁ আৰু মই
অ ভালে কৰে এই ঘৰুৱা বস্তু খিনি খালেহে অলপমান স্বাস্থ্যটো ভালে থাকে বাৰু বাহিৰা বস্তু যিমানে পেকেট ৰ বস্তু খাব সিমানে বেয়া গাৰ কাৰণে শৰীৰৰ কাৰণে
আৰু যো এইটো যে, চৰ্বতটো পাই যে বটলত। প্লাষ্টিকৰ বটলত যিটো চৰ্বত পায়, দোকান সেইটোও নাখায় সি আজিকালি। সেইটোৰ ঠাইত মই তাক তেজলীৰ যিটো চৰ্বত বনাব।
হয়, হয়। ঘৰতে বনাই দিয়ে আৰু। হেল্ল'। হেল্ল'।